অ ভালনে?
অ ভাল ভাল কি কৰিছ?
এ আছো এনে, তই?
অ মই এয়া আছো মই এইফালে গৈছিলো এয়া আহি পেলাই পাইছোহিহে
অ অ চাহ তাহ খালি নে?
চাহ মই চাহ খোৱা নাই বেলেগ এটা বস্তু খালো সেইকাৰণে চাহ খাবলৈ মন নগলে মাহঁতে খালে বাঅ চাহ
অ অ
মাহত ঠিকে আছে?
ঠিকে আছে অ মাহঁত ভালনে?
মাহঁত ভালেই অ।
অ মাহঁত ঘৰতে আছে নে?
ঘৰতে আছে অ। চাহ তাহ খালি নে?
চাহ হে খামহে খোৱা নাই এতিয়ালেকে। সেই কিবা কিবি ফল-মূল আ
বতৰ কেনেকুৱা?
বতৰটো ক'লা হৈ আহিছে বৰষুণ দিবও পাৰে এ সেই তৰা - চৰা নাই, তহঁতৰ সেইফালে?
আমাৰ এইফালে বহুত বেয়া বতৰ, একদম কলা - মূলা কৰি মেলি অৱস্থাই নাই।
অ ইয়াতো বাৰু, তৰা ওলোৱা নাই আকৌ। কলা হৈ আহিছে এইটো বৰষুণ দিব আৰু।
উম আমাৰ ইফালেও একেই, পুৰা ক'লা - মলা হৈ আছে বতৰ।
এ এইকেইদিন কিবা এটা হৈছে বতৰটো।
তাকেহে মাহত ঠিকে আছে?
মাহত ঠিকে আছে, অ মাহহে অলপ আগত আহি পাইছেহিহে।
অ অ অ, ভাইটি ক'ত আছে?
সিও আছে, সে টিভি চাই আছে, বৰষুত
ওম, আইতা?
আইতাহঁতে টি ভি চাই আছে দুইটা।
অ অ, চাহ - তাহ খালে নে আহ?
চাহ মানে এই মায়ে কিবা - কিবি ফল - মূল সেইবোৰ লৈ আহিছিলে। সেয়াকে খালো মানে এতিয়া খোৱা নাই। এ আকৌ চাহ গৰমখনত খাবলৈও মন নাযায়। নাই নহয় ইমান।
হয় অ। এই গৰমত চাহ - তাহ যেতিয়া তেতিয়াই খাবলৈও মন যায় সেইটোৱে ন?
খেৰে খালো।
চাহ - তাহ খাই দিবলৈ ইমান মন নাযায় আকৌ অ গাখীৰ চাহ।
চাহক মানকে খাবলে মন যায় আৰু হি।
অ গাখীৰ চাহ বুলি কলে ই নাখাও বুলি ক'বলৈ মনেই নাযায়, গা খীৰ চাহ বুলি কলে মই খাম খাম বুলি কয়, গাখীৰ চাহ বুলি কোনবা যে গাখীৰ চাহ বুলি যদি কোনোবাই কয়, মই উম উম বুলি কওঁ, খাম খাম বুলি কওঁ।
তাকেই মই যিমান মই চাহ খাই থাকিলো গাখীৰ চাহ বুলি ক'লে মই খাওঁৱে মানে।
উম, গাখীৰ চাহহে খাই ভাল পাওঁ, তাৰ বাদ বাকী একোৱেই ভাল নালাগে।
খালোঁ।
উম, গাখীৰ চাহটোৱে ভাল লাগে আৰু একো ভাল নালাগে।
মোৰ গাখীৰ চাহটোয়ে ভাল লাগে।
গাখীৰ চাহ বুলি ক'লে অকণমান খাবলৈ মন যায় আৰু।
এ হে। বতৰডালো ইমান হেৰি পৰিছে যদি পাই গৰমটো কমা নাই অ।
অ, ভোক ভোকে গৰমতো উঠিয়ে আছে একদম। গৰমটো ইমান কমা নাই, কেলে যাম তেনেকুৱা কৰি আছে। গৰমটো অকণমান উ ওলাই মেলি মেলে, ক'ত যাম ন ওলাই মেলি ক'তো যোৱা নাই।
অ, মা মাটি ৰুবলৈ গৈছিলে নে আজি?
মা আজি মাটি ৰু বোলে মানে ওচৰৰ খুৰী এজনীৰ ঘৰত ৰুবলৈ গৈছিলে তাৰ পিছতে ৰুই মেলি টো আহিলে তাৰ পিছত সোনকালে আহিলে বাৰু, বেছি দেৰি কৰা নাই দচটামান বাজ জিছে আৰু তেতিয়া আহিলে।
অহ, আমাৰ এফালেও পুৰা ৰুই আছে আৰু মাটি মানুহবোকে।
তহঁতৰ খেতি হৈছেনে?
আমাৰ আধিহে আগফালে অকমান চাইডৰখিনি ৰুই হল।
অঁ
ত পিছফালে হেৰি বোৱাই নাই দহ পথাৰ যে ৰুব লাহে লাহে
অ অ অ তাকে হে হে দেখিবলে আক অ অ আমাৰো হেই আমাৰ দেৰ বিঘা এটা ৰুই হ'ল আৰু আছেই সৰহ খিনি আছে ছেই আমাৰ আধিহে আৰু লোকৰ কৰাহে নিজৰ আমাৰ খেতি পথাৰৰ মাটি নাই নহয়
অ
আমাৰ সেই লোকৰ খেতি কৰা হে তাকে সেই সেইখিনি অকমান হ'ল আৰু আৰু অলমান আছে সৰহখিনিয়ে আছেগে মানে আজি দেউতাই কলকাতাৰে অকণমান মাৰিলে দিব আৰু কেইদিনমানৰ পিছত
হয়
সুবিধা পালে মানে এতিয়া দিয়াহে হোৱা নাই দিব আৰু আগফালে নাই ভিতৰতে আছোঁ
অ কিবা কাম আছিলে নেকি
উম উম
কিবা কাম আছিলে নেকি তাত?
বুজা নাই মই।
নহয় তই যে ওলাই গৈছিলি, কিবা কামত নে?
অ', অ', এই মা ভাগৰ ঔষধ এটা আনিবলে
অ'
উম'
বৰষুণ দিব চাগে দেই, বতৰটো একেবাৰে কোলা হৈ আহিছে।
উম', মা হেই মানে, আজি ৰাতিপুৱা হেই একো নোখোৱাকে পথাৰলে গৈছে, যি ঘৰৰ পথাৰলে গৈছিলে, সিহঁতৰ হেৰি বুট মাহ আকৌ ভাজি নিলে পিঁয়াজ দি
অ'
তাৰছ সেইবোৰ খালে, ৰাতিপুৱাই ৰাতিপুৱাই খালি পেটতে বুটমাহ ভজাতো খালে এনেই তিওৱা বুতটো খালে একো নাই কিন্তু ভজা বুট এইটো খালে অপকাৰ নহয় জানো? মাই সেই গেছ হল আও গেছ মাৰিছে আকৌ
আমাৰ আইতাও গাটো ভাল নহয়, কালি ডাক ক্টৰ ওচৰলে লৈ গ'ল আকৌ ভাইটিও দাঁত দুটা সৰাব লাগিব বুলি কৈছে।
অ', অ' অ', কি অ
আইতাও গেছ প্ৰব্লেম এ, গেছৰ প্ৰব্লেম হ'ল।
অ', অ'
সেইকাৰণে আক উম'
তাকেহে হেৰি এ আইতা এতিয়া অকমান বয়স্ক তাছত সেয়া আও অকমান বতৰতো এনেকে আছে, বৰষুণ দিছে
নকবি আৰু বতৰৰ কথা
উম'
তাকেতো মা হঁতে চাহ খালে?
মা হতে চাহ খালে, অ'।
ভাত কোনে বনাব
ভাত মায়ে বনাব
অ' মায়ে বনাব, দিনত কিহে খালি ভাত
আ
ভাত কিহে খালি দিনত
দিনত ভাত হেৰি, দিনৰ মানে ৰাতিপুৱাতে খোৱা ভাত, ভাত মই বনাইছিলো ৰাতিপুৱা, দালি তাৰ পিছত আকৌ ভেন্দি আলু গোট টি ভাজিলোঁ, তাৰপিছত মাছ ভাজি, চেপাত মাছ লাগিছিলে মাছ ভাজি কৰিলোঁ
মাছ পোৰা এইকেইদিন ওলাই আছে আৰু
এ ওলাই আছে মানে চেপাত, বৰষুণ দি আছে যে পানীটো বাঢ়ি আছে, চেপা পাতি থলে মাছ লাগেই
তাকেতো পুৰা ওলাইছে আৰু ন মাছ সেইফালে
পুৰা ওলাইছে, উম' পুৰা ওলাইছে
আমিও খাই আছো বাৰু, এ আজি বৰশী তোপোৱা নাই, এনেই নহলে বৰশীত আহে আকৌ আমাৰ খাল এটা একবাৰে সিঁচিবলগীয়া হৈ ছে আগফালৰ
অ
সেইটোত মাছ সিঁচিলে ওলাব কেইটামান, এ আৰু শুকাবলে কৈ দি আছো মানে হেৰি পানীটো
অ অ ভালেই অ', সেই দিবলে ভাইটি এইবাৰ কোন ক্লাছত পালেগে
সি ক্লাছ ফৌৰ
ভাইটি এইবাৰ
ভাইটি এবাৰ ফৌৰ উম
অ জাগ
তহঁতৰ ভাইটিয়ে পঢ়া শুনা কৰিছে ন
অ অঁ অঁ
সি পঢ়িছে নে
অ এতিয়া ৰাতি মায়ে ভাত পানী বনাব মানে এতিয়া
অ মায়ে বনাব মই অকনমান লাগি দিম গে আৰু এ আহি পাইছেহিহে অকমান লাহে লাহে বনাব আৰু হেল নহয় আহি পাইছেহিহে অলপ আগত অলপ লাহে লাহে বনাব আৰু ম মইয়ো লাগি মেলি দিম অলপ
উম উম অ শুনি আছো শুনি আছো সেইফালে মাছ পুঠি সহকে ওলাই নে নে নোলায়েই
মাছ ইয়াত ওলাই এ হে এতি বৰশী টোপাও আকৌ আগফালে খাল এটা আছে
অঁ
সেই খালটো মানে হেৰি কৰিলে তাত ওলাব এইবাৰ
অ অ অ অ তাকেহে অ এইবোৰ মানুহৰ কিনো হৈছে দিন কাল বোৰ
সময় বহুতমান সোনকালে কালি হেৰি আমাৰ এই দাদা দাদা এজনৰ আইতাক ঢুকালে
অ হয় নেকি
উম তাৰপিছতে হেৰি মানুহবোৰো ইমান পতককে অসুখহৈ ইমান পটককে ঢুকাই থাকে
বেয়া লাগে পাই এনেকে
বেয়া লাগে অ
মোৰ যে আইতাক বোৰ মানে তেনেকুৱা হলে মোৰ বৰ দুখ লাগে আমাৰ আইতা আছে যে
উম
বহুত দুখ লাগে মানে বেয়া লাগে আৰু
অ
আমাৰ মানে কি একদম মা সৰুতে পুৰা আমাৰ সৰুৰ পৰাই মানে ইমান আইতাৰ লগতে বহুত ষ্টাম মানে হেৰি আৰু
অ অ মই পাইছো নহয় মই কেলে এইবাৰ যাওঁতেনে আইতা কিমান আৰু এই ভাইটি তোমালোকৰ ভাইটি
অ মানে গো তেইকেইটা লৈছে নেকি মা সেয়া তেতিয়া মই যেতিয়া জন্ম সওঁতে মা ৱাড মেম্বাৰ সেয়া খেলিছে খেলিছিলে তেতিয়া মানে সেইবোৰ আগতে ব্যস্ত আমি সেই আইতাৰ লগতে থাকি থাকি ডাঙৰ হোৱা মানে সৰু পৰা মানে একদম আৰু
উম সেইকাৰণে এতিয়া আইতা নহ'লে কেতিয়াবা উ মানে বহুত অকলণশৰীয়া মা নাথাকিলেও যিটো ফিল নহয় মানে আইতা আইতা নাথাকিলে চাগে সেইটো ফিল হয় ন
অঁ সেইটো হয় আকৌ মানে সৰুৰ পৰাই পোৱা যে
অ তাকে আইতা নাথাকিলে চাগে বহুত বেয়া লাগে ন
বেয়া লাগে অ বৰ বেয়া লাগে পাই
উম এ নহয় অ হ আমি বাৰু আমাৰ আমাৰ আইতা ককা কোনো নাই বাৰু দেই আমি জন্ম হোৱাৰ পিছত মানে আমি তেনেকে আহইতা ককা মোৰ অ আমাৰ আমাৰ মামা ঘৰ ককা আইতাহে আছে দেউতা ককা আইতা দেউতা এঘাৰ বছৰ ম মাংস ককাই আইতা মানে আইতা গাটো ইমান ভাল নহয় চকুৱে টো নেদেখা হলেই তাৰপিছতে আইতাক পণীও উঠি থাকে খোজ চোজ কাঢ়ি মেলি মানে বহুত দূৰ যাব মেলিবও নোৱাৰা হ'ল মানে এতিয়া অকল নিজৰ ঘৰতেহে থাকিব পাৰে
মোৰ মনত আছে এতিয়া ঘৰলে মই গৈছো কেলে এবাৰ কৈছিলো যে তোৰ লগত মনত আছে নাই কেতিয়া গৈছিলো দেই যে সিহঁতৰ সিহঁতৰ আগ ফালে যে নদীবোৰ নদীৰ নিচিনাকে পানী হৈ থাকে
অ
এ আমাৰ মাহী বিয়াৰ সময়ত গৈছিলোঁ আমি দুইজনী
অ অ হয় হয় হয়
মনত আছে ত ই যে কৈছিলি মই নদী নদী পাৰ হব লাগিব এতিয়া এই জেঠাই ঘলে গৈছিলো জেঠাই ঘলেও গৈছিলো তহঁতৰ
অ জেঠাই ঘৰলে গৈছিলো আৰু ৰাস্তাটোত কেলে গোটেই পানী আছিলে আকৌ তেতিয়া সেইকাৰণে আকৌ ৰা তাৰ গোটেই পানী আছে অ সেইকাৰণে
মোৰ মনত আছে ন তহঁতৰ মামা হলে যোৱা মোক ধুনীয়াকে মনত আছে
অ সেই ৰাস্তাটো গোটেই পানী আকৌ সেইকাৰণে তেতিয়া মানে বহুত পানী আছিলে আৰু জেঠাহঁতে এতিয়া এতিয়াহে ৰাস্তাটো ওখ গৈছে পিছ ফালদি নলা খান্দিছে তেতিয়া আকৌ
অ এতিয়া হেই ভাল কৰিলে নে
এতিয়া ভাল কৰি লওঁ এতিয়া ৰাস্তা পুৰা ঘৰৰ বাইতকেও ওখ হৈ পেলালে।
ভালেই হ'ল পাই নহ'লে বৰ দিগদাৰ হয় সেইখন।
বহুত কষ্ট খাই নহয়।
এতিয়া সে ইফালৰ ৰাস্তাবোৰ পুৰা বনাই ললে ন ধুনীয়াকে।
এইফালে ৰাস্তাবোৰ শুনা চু পুৰা বনাই ললে মানে আমাৰ এই তিনিআলিৰ পৰা সোমাইয়ে গোটে ৰাস্তাটো ভাঙিলেই।
অ অ অ অ, এই পানী হলে মানে হেৰি হৈ যায় পানীটো বেছিকে হৈ যায় পিছফালে নদী আছে।
জানো নাই এইবোৰ চব মানুহ বুকৰ নিজৰ জহত হৈছে মানে হে এ। মানুহ বোকে ৰাস্তাৰ পানীতো যাবৰ কাৰণে অকমান নলা এটা খান্দি দিব লাগে ন আৰু কালভাৰ এটা বহাব দিব লাগে। নিজৰ ঘৰৰ সন্মুখৰ ৰাস্তাটোয়ে বেয়া হৈ থাকে মানুহ এ যাওঁনে শুনি ই চি চাচাজ কৰি যে বেয়া নালাগে নে বাৰু। এয়া মানুহবোৰকে মানে নিজৰ ঘৰৰ পৰা অ নিজৰ ঘ
তাকেতো।
ঘৰ ফালি মানে পানী আহিবলৈও নিদিয়া যাব নিদিয়ে তেনেকুৱা কৰে আকৌ সেইটো নিজৰ কাৰণে হয় মানুহবোকৰ চু উমহু উমহু হু হু।
উম উম উ উ। তাকে ঠিক আছে দিয়া দে তেতিয়াহলে অ। ফোন কৰিম পিছত দেই।
অ অ আজৰি হলে আজৰি থাকিলে ফোন কৰিবা হ'ব উম উ।